হেল্লো হেল্ল' হেল্ল' হেল্ল'
হেল্ল' হেল্ল' হেল্ল' হেল্ল'
কি কৰি আছা?
অ, ৰাস্তাত ফুৰিব আহিছোঁ। তুমি?
মই এনে পথাৰৰ ফালে আহিছোঁ ছাগলীৰ ওচৰত।
অ, তোমালোকৰ ছাগলী আছে?
আছে। ছাগলী আছে, গৰু আছে।
অ। ঠিকে আছে নহ'লে। মই
ব আহিছিলোঁ ছাগলী।
হয় আমাৰ মানুহজনো কামত গৈছে। মইও গৰুৰ ওচৰতে গৰু চৰাই চৰাই ৰাস্তাত বহি আছোঁ।
অহ।
অ হেৰি কৰি পেলাই তুমি এতিয়া গৰুচ হা?
কিবা খালে?
অহ খালোঁ। আজি আজি দালি আৰু শাক ভাজি খাইছোঁ। তুমি?
মইও খালোঁ দালি, খাৰৰ তৰকাৰী বনাইছিলোঁ অমিতা দি।
হয় হয়।
খাইছে জানো অমিতা খাৰৰ তকাই?
অ খাইছোঁ। আজি দিনতো সময়ে পোৱা নাই। এই মাত্ৰ খালি গৰুকেইটা সুটিটো লৰাই দিছোঁ আৰু সেই ৰাস্তাত ওলাই আহিছোঁ। এ মিটিঙৰ হেৰিত কি কয় গোটৰ মিটিং আছিলে আজি।
উম
ফটো মাৰিব আহিছে সেয়া ফটো চটো মাৰিলো মাৰি লৈ পেলাই সেইকাৰে গছৰ পুলি ফটো মাৰিছো আৰু ব্যায়াম কৰিছিলো যে সেয়া মানুহ এনেক ট্ৰেইনিং দিছিলো সেইবিলাকে কৰি থাকোতে একে সময়ে নহল গৈ আজি
উম এনেই গছৰ আম-চাম খাইছ নে নাই?
গছৰ আম নাই অ তোমালোকৰ আছে নেকি
অ গছৰ এই বজাৰৰ পৰা কিনি দুনি আনো বজাৰৰ পৰা কিনি আনিলে খালো খাই লৈ ইমান ভাল নালাগে ঘৰৰ নিচিনা নহয় মই কেঁচা আমটো চাটনি কৰি খাই ভাল পাওঁ তুমি কেঁচা চাটনি খোৱা নে এনেই পকাটো খোৱা ককাটো কোৱা
পকাটো খাওঁ কেঁচাটোও খাওঁ
অ মই কেঁচা তো বেছি চাটনি কৰি ভাল পাও খাই কেঁচা জলকীয়া দিও দি লৈ একদম পুৰা হেৰি কৰি খাই দিও আজি খাইছিলো কিন্তু গোটতে খাইছিলো আজি আমাৰ চাটনি বনাই
খ নাপালো ভাল পাই ন চবে টেঙা বস্তু